অ
অ তুমি ফোন কৰিছিলা মোক ভাল ভাল
অ অলপ আগতে ফোন কৰিছিলো
অ কি কৰিছা
এইমাত্ৰ ভাত খালো তুমি
অ মই খাম আৰু মানে বনোৱা হৈছে কিন্তু খোৱা নাই
অ আট আচ্ছা আচ্ছা আজি কি আছিলে ডিনাৰত
আজি ডিনাৰত মাছ আছে ৰবা মাছ বনাইছো এনেকে কে আলু চালু দি পিনে তাৰ পিছত ৰঙালাও দিছো
আচ্ছা আচ্ছা
বনাইছো তুমি কি খালা
মই আজি চিকেন
আহ কেনেকে বনাইছিলা
নৰ্মেল আৰু আলু সেনেকে
আহ আৰু বাকী কুকুৰ কেইটা ভালে আছে চেন্নাই
আছে আছে ঠিকে আ খালে খালে এই মাত্ৰ খালে তোমাৰ কুকুৰটো
আছে আছে ভালে আছে খাব আৰু খোৱা নাই আছে চব ঠিকে আছে
অ অ সিহঁতে খালে ভাত
খাব আৰু এতিয়া খোৱা নাই সিহঁতৰ খানাটোহে মেইন
অ সেইটোৱে বাকী মই মানে ফোন কৰিছিলোঁ এই ৰেচিপি এটা তোমাক সুধিবলে
অ অ কোৱাচোন
মানে তুমিতো মানে খোৱা বস্তু বহুত বনাব জানাতো সেইকাৰণে
অ কিবা কিবি ট্ৰাই কৰি থাকো
অ এনেই মাছৰ টেঙা ৰেচিপি টো এনে অলপ কোৱাচোন কেনেকে মানে বনাব
মাছৰ আহ মাছৰ টেঙা মানে ঔটেঙা মানে কিবা বেলেগ টেঙা
হলে হল যি কোনো
অ এনেই মই বেছিভাগ ঔটেঙাই বনাও
অ
ঔটেঙাটো বনালে এতিয়া তোমাৰ প্ৰথমতে ঔ খিনি ভালকে ধুই মেলি কিনে বইল কৰিব লাগিব ঘৰ প্ৰেছৰ কুকৰ ততিনিটা চাই কেইটামান হুইচেল কৰাব লাগিব বৰ
উম
তাৰপিছত তুমি সেইখিনি ওলাই ললা তাৰপিছত কেৰাহীত একদম অলপ অমান তেল দিলে হৈ যায় প্ৰায় মানে মিৰিিয়া নিচিনাই ধৰা একদম অলপ
আচ্ছা
ত তাতে কেইটামান সৰিয়হ এনেকে ফুটাই দিব লাগে
অ
সৰিয়হটো ক'লা হোৱালৈকে তাতে মানে কেৰাহীত ৰখাৰ পিছত তাৰ পিছত তোমাৰ ঔটেঙা খিনি দি অলপ সময় থাকলিটো মাৰি কিনে পানীটো দি দিলে হৈয়ে যায় মানে পানীটো দি পানীটো অলপ বেছি দিব লাগে আৰু তাৰপিছত সেনেকে আহ দহ পোন্ধৰ মিনিট মান উতলাৰ পিছত মাছটো দিব পাৰি যি ধৰণে দিয়া আৰু মানে কথাটো হৈছে কি অ যি কোনো মাছ দিব পাৰি
অ আচ্ছা
এ মানে কথাাতটো কি তোমাৰ ঔটেঙাৰ নিজৰ সোৱাদতো হে আহিব লাগে ন তাতে তাৰ বেছি মছলা চচলা ব্য্ৱহাৰ নহয় হয় তেনেকে ধৰা অলপ বেছি সময় উতলিব লাগে তেতিয়াহে সোৱাদটো আহে নহলে ভাল নালাগে ইমান
অ অ মানে কৰ মত টেঙা খাই ভাল লাগে
অ ভাল লাগে এইকেইদিন ইমান গৰম এনেকুৱা গৰমত বৰ ভাল লাগে
অ তাকে বাকী আৰু আজ আৰু ৰেচিপি মানে তুমি হাঁাহৰ মাংসও বনোৱা চাগে
অ কেতিয়াবা কেতিয়াবা বনাও
অ ময়ো ইমানটা হাহৰ মাংস মানে ভাল নাপাও কেতিয়াবা খাও আৰু আৰু বাকী আহ ফাষ্ট ফুড তুমি কি খাই ভাল পোৱা
ফাষ্টফুড মই ম'মো চাওমিন চবেই খাওঁ চবে ভাল পাওঁ কিন্তু বনোৱাত মানে এইখিনি বেছি ভাল লাগে আৰু ন যিখিনি অসমীয়াত থলুৱাত
অ অ তাকে তাকে।
কেনে বেছি ভাল লাগে? তোমাৰ টেঙাৰে মাছ তাৰপিছত খাৰু খাৰ খাৰ পোৱা নে নাই।
খাওঁ খা অ সেইটো বাৰু কেনেকে বনায়।
আহ তোমাৰ অ সেইটো হেৰি ৰবা দেই অ সেইটো তোমাৰ বেছিভাগতো মাছৰ লগতে হয়।
অহ
এতিয়া ধৰা তুমি মাছ খিনি ফ্ৰাই কৰাৰ পিছত তুমি ন এনে খালি খাৰেদিও বনাব পাৰা আৰু নহলে কিবা দিবও পাৰা। যেনে ধৰা কোমোৰা দিব পাৰি। এইবাৰ তোমাৰ আৰু আ বন্ধাকবি দিওঁ বহুতে খাই খাৰ মেইনলি কোমোৰা পানলাও এনেকুৱা ধৰণৰ বস্তু দিয়ে
অ মাছটোতি আৰু
মাছ দি মানে সেইখিনি কাটি লৈ পিনে বহালে একো বেছি মছলা নালাগে এইবোৰ বস্তুত
অ এইবোৰ ভাল আৰু খাবলে
খাবলৈ ভাল। অ আৰু স্বাস্থ্যৰ কাৰণেও ভাল। কিছুমান বস্তু মানে খাব লাগে আৰু টেঙা চেঙা এনেুৱা দিনত।
অ অ গৰমৰ দিনত ভাল লাগে খাই
এতিয়া তোমাৰ কি বুলি কয় অ সেনেকে পানীলাও নহলে বা কোমোৰাত টো কাটি পিনে তুমি কেৰাহিত অ দিলা অলপ তেল দি পিনে আদা নহৰু অলপ দি পিয়ঁয়াজটো নালাগে এইবোৰত তাৰপাছ ছত ধৰা অ হেৰি কি বুলি কয় অলপ নিমখ হালধি এইখিনি যি যি লাগে দিলা তাৰপিছত ভাল মানে সিজিব দিব লাগে আৰু অলপ খাৰ দি দিলা দুই তিনি চামুচ সেইটো খাৰটো কিমান কাঢ়া হৈছে সেইটোৰ ওপৰত কথা হব
অ
ত তাৰ পাছত খাৰ দিলা খাৰ দি পিনে এনেকে ঢাকনটো মাৰি অলপ সময় মানে হ'ব দিব লাগে সিজিব দিব লব লাগে আৰু পোন্ধৰ মিনিট বিশ মিনিট তাৰ পাছত মাছতটো দি পিনে আকৌ পানী যিখিনি পৰিমণে অলপ দি পিনে আকৌ শুকাব লাগে ন নহলেতো সোৱাদটো নাহে ত পানীটো দি শুকুৱ লৈকে সেনেকে ঢাকনিটো দি থব লাগে তাৰ পিছত সেনেকে তাকে হৈ যায় আৰু ধনিয়া পাত চাত পিছত দিব পাৰা ভাল গোন্ধ চোন্ধ আহিবৰ কাৰণে কেঁচা জলকীয়াও কাটি দিব পাৰা সকে
তুমি খালা নে নাই একেইদিন
মই এইকেইদিন অ কালি টেঙা খালো ঔটেঙাই খাইছিলো কালি ইমান গৰম পৰিছে ন
আহ তাকে ভাল মানে স্বাস্থ্যৰ কাৰণেও ভাল গৰমত অ
ন্ত টেঙাটো খাই থকা যায়
অ টেঙাটো ভালো লাগে মই অ থেকেৰা দিও ভাল লাগে
আহ থেকেৰা দিও ভাল উম আৰু আজি কেইদিন আম চামু হৈছে ন আমৰ টক বনালেও ভাল লাগে উম
টক বনাও হ'ব পাৰি বা অ এনেকে এনে কাটি পেললে কেচ
অ কেঁচা আমটো নিমখ হালধি এ নিমখ জলকীয়া দি এনেকে ভাল লাগে
অ অ সেইটোতো বাৰু ভালেই লাগে
এইবোৰ আৰু বেলেগ বেলেগ ধৰণৰ সোৱাদ মানে জিভাৰ জুতি
অ অসমীয়া খাদ্যটো ভালে লাগে
কেফেত গ'লেতো বাৰু ৱেষ্টাৰ্ণ খিনি হৈয়ে থাকে
অ অ কেতিয়াবা মন যায় আৰু এনেই এনেকে অ বাহিৰত খুৱানে নাই থালি চালি
খাও অসমীয়া থালি ঘৰতে বেছিভাগ বনোৱা যায় বাহিৰত গ'লে ৱেষ্টাৰণ বা মানে এনেকুৱা চাইনিজ এইখিনিয়ে খোৱা যায়
অ অ সেইটোয়ে কেতিয়াবা মন গলে খাও বাহিৰত মানে কেতিয়াবা এনেকে গাহৰি দি
অ কত খোৱা হেৰি ভাল মানে এইবোৰ থলুৱা খাদ্য মানে কে গুৱাহাটীৰ কোন কেনেকুৱা দোকানত
অ এই মিচিংগাত তাৰপিছত উ অ তাতে ভাল ভাল তাতে ভাল চব মানে এখন থালিতে বহুত বেৰাইট তিশ থাকে আৰু অ ভাল লাগে
চিকেনৰো অ আৰু চিকেনৰো বহুত বেলেগ বেলেগ কে বনাই ন তিল চিল দি পিনে উম তিল চিকেন টো পিছে ট্ৰাই কৰিব লাগিব অ
অ তুমি কৰিছা ট্ৰাই
কৰা তুমি কৰিছা
মই ট্ৰাই কৰা নাই নে খাই পাইছোঁ আৰু
অ মই কৰাও নাই খাইো পোৱা নাই মানে
অ অ আচ্ছা
মানে নৰ্মেলি এনেকে বনোৱা যায় ন আলু চালু দি
অ অ
কে
আৰু বাকী অ মাছ তুমি কি খাই ভাল পোৱা ইনে
মাছ তোমাৰ এনেকুৱা টেঙা নাইবা বেহৰ এদিও সৰিয়হ যোনটো থাকে অ সৰিয়হ দিও ভাল লাগে কিন্তু গৰমত বৰ বেছি ভাল নালাগে
অ অ সেইটোয়ে পেটটো পেটটো বেয়া হয়
গৰম বস্তু ন
অ অ
মে ঔ খাও থেকেৰা টেঙা আৰু কেতিয়াবা আমলখি গুৰি দিও ভাল লাগে
অ সেইটো দিও ভাল লাগে অ
একে বেলেগ বেলেগ ভাল লাগে আৰু। কিন্তু চিকেন বনালে মাংস বনালে মানে এটা টাইপতে বনোৱা যায়।
অহ আচ্ছা ভাজি পেলে এনেকে নোখোৱা নেকি?
তোমাৰ তোমালোকে কেনেকে কেনেকে খোৱা মাংস।
মাংস আমি কেতিয়াবা মানে এনেতো নৰ্মেল কে থাকে আলু সেনেকে আৰু কেতিয়াবা ভাল ভাজি পেলাই এনেকে ফ্ৰাই কৰি তেনেকে খাও নহ'লে কি কেতিয়াবা অলপমান ড্ৰাই কৰি পেলেই সেনেকে খোৱা যায় আৰু
দৈ চৈ দি পিনেও ভাল লাগে কেতিয়াবা
ভাল লাগে অ সেইটো খাও মাজে মাজে অ ভাল লাগে ভেৰাই
অ আৰু ক্ৰ্ৰীম চিম চীজ এইবোৰ বস্তু
অ সেইবোৰ দিলেতো ভাল লাগে অ অ
অ কিন্তু মানে অসমীয়া টেঙাৰ হেৰিটোক বিধ কৰিব নোৱাৰে।
অ নোৱাৰে সেইটোতো ভাল লাগে অসমীয়া খাদ্যয়তো ভালে লাগে অসমীয়া তোমাৰ থালিয় তি আলু পিতিকা খাৰ সেইবোৰ লয়
যাওঁ আৰু
আহ সেইবোৰ খাই থাকিব পাৰি আৰু বেছি মচলাও নাথাকে
এতিয়া পিছে কি খালা অ মাংস
অ চিকেন খালো অ
অ ঠিকে আছে মই কৰিমেই আৰু অলপ পিছত সেনেকে আমাৰো দেৰিয় হৈ যায় মানে দিনতটো এনেকে ভালকে বনোৱা নহয় ন
অ ৰাতি অ ৰাতিয়ে ভালকে খোৱা হয় আৰু
হয় আৰু।
অ পালিলে এনে
কালি তেনেকে একো নাই পিছত আবেলিলৈকে ওলাই যাবও পাৰো
অ অ গৰমৰ কাৰণে মনো নাযায় কতো ওলাই যাব মোৰ নাই একেইদিন কতো ইমান সেনেকে প্লেন কৰা নাই নাই গৰমৰ কাৰণে মনো নাযায়
আহ আহ তাকে দিয়া তেতিয়া হলে থৈছো আৰু লাহ
অ অ দিয়া ঠিক আছে দিয়া দিয়া অ অ ঠিক আছে তুমিও কৰিবা উ দিয়া বাই বাই বাই